অ', এনে অফিচত আছোঁ তুমি কি কৰি আছা।
অ' অফিচত আছা নিকি অ মই। ঘৰত আছো, চাহ বনাই আছিলো চাহ খাইছো এনেকে চাহ বনাই কিনে।
হয় হয় আৰু কিবা কৰিছানে।
আৰু নাই ৰাতিপুৱা অলপ মৰ্ণিং ৱক কৰি আহিলো।
অ', ৰাতিপুৱা, ইতা- ইতা কৰ'বাত যাবা নে। এতিয়াতো মানে ইতা আজি মানে গৰমো নাই বহুত ভাল বতৰ আছে তুমি যাবানে ক'ৰবাত ফুৰিবলে।
অ', মই যাম আজি ফুৰিব, মালিগাঁও ছাইডে ফুৰিব।
অ', মালিগাঁও চাইডে, মানে ফ্ৰেণ্ডৰ লগত যাবা নে নিজে এনে যাবা।
অ', ফ্ৰেণ্ড ঘৰতে যাম মানে।
অ' ফেণ্ড ঘৰতে যাবা তুমি
অঁ।
হয় হয়।
অ' বহুত দিন হৈ গল লগ কৰা নাই সেইকাৰণে যাম আজি।
হয় হয় এৰ আৰ বন্ধও দিছে না।
অঁ।
অ' এতিয়াতো তুমি ঘৰ থাকি তোমাক বৰিং লাগি আছে নে, ভালে লাগি আছে তোমাৰ
ঘৰত বহি কিনে বৰিঙে লাগি আছে ফাৰ্ষ্ট এক দুই দিনা ভালে লাগি আছিল। এতিয়া দছ দিনৰ পৰা ঘৰতে আছো সেইকাৰণে অলপ বৰিং লাগি আছে।
হয় হয় আৰু তোমাৰ এই। অ' কি কথাটো আছিল অ এনে তুমি ক'বা এনে গাও চাও যাবা নেকি তুমি। ফুৰিবলে এনে
অ' গাও চাওঁ নাযাওঁ মই আজিকালি।
অ' নোযোৱা নিকি আগত গৈছ
অ অ আগতে গৈছিলো। তুমি যোৱা নাই গাও চাও ফুৰিব?
মই মই বেছিভাগ নাযাওঁ মই কমচে কম ছয় ছয় বছৰ পিছতে যাওঁ।
অ ছয় বছৰ পিছতে যোৱা, অ ক'ত যোৱা? ক'ত আছে তোমাৰ গাওঁ?
মোৰ গাঁও তোমাৰ বিহাৰ।
যাই কিনা ভাল লাগে নেকি? তাতে কি কি কৰা?
মানে তাতে যাই পিনি তোমাৰ আ বেছি ভাগ ত মই চিনি নাপাও।
অ।
এনে আৰু এ ঘৰে লগৰ আছে। এ তোমাৰ মোৰ ঘৰৰ লৰা কেইটাৰ লগতে খুৰি থাকো অ।
অ।
আৰু তোমাৰ তাতে মানে বস্তু কেইটা বহুত মানে কমত পায়।
হয় হয়।
অ তাতে খোৱা বস্তুও বহুত ভাল পাই যায়।
অ খোৱা বস্তু কি কি খোৱা তাতে যাই কেনে?
আৰু তোমাৰ এই তোমাক এটা মানে বিশ টকাৰ ৰ'ল দিব।
অ অ ৰল খোৱা নেকি?
অ বিশ টকা ৰোল দিব তোমাক চিকেন আমলেট সব দিব তাতে।
অ ৰ'ল চিকেন আমলেট খোৱা।
উম, মানে মই চব খৈ গৈছো মানে ইয়াতে মানে ত্ৰিশ টকা লয় ভেজ ৰোল তাত। তাতে মানে তোমাক, তোমাৰ তাতে কণী দিছে চিকেন দিছে।
হয়।
আৰু বহুত বেলেগ বেলেগ জেগাত যাওঁ যেনেকে তোমাৰ হ'ল এই গৰমৰ দিনত গ'লে মানে তোমাৰ আম চাম পাৰিবলে যাওঁ ক'তবা
হয় হয়।
আৰু প পুখুৰী আছে গাঁৱত। তাতে গা ধুবজ
অ পখৰীত গা ধৱা, মাছ আছে না তাত?
অ তাতে মাছো আছে মাছো ধৰিছোঁ। তমাৰ এই ৰৌ মাছ ধৰছিলো। অ ভাল লাগিছে। তোমাৰ বেছিভাগ মোৰ গাঁৱত থাকিলে মই দছ দিন থাকিব পাৰিম তাৰ আগত থাকিব নোৱাৰো মোৰ। অ অ তাৰপিছত মোৰ হেলাহ লাগে মো। মো গুৱাহাটীয়ে ভাল লাগে।
অ গুৱাহাটীয়ে ভাল লাগে, অ।
তোমাৰ গাঁও ক'ত?
মৰ গাঁও শ্বিলঙত।
অ শ্বিলং, গৈছানে?
অ অ মই গৈছো সৰু থাকোতে বহুত গৈছিলো এতিয়া নাযাও আজিকালি।
অ আজিকালি নোযোৱা নেকি?
অহা নাযাওঁ।
অ মানে আহ যাই পিনি ভাল লাগে না তাতে?
অ যাই কিনে ভাল লাগে, ঠাণ্ডাত।
অ কি কি কৰা? কি কি কৰা তাতে যায়?
কিনা এনে ঝৰ্ণা আছে, ঝৰ্ণা গা ধুব যাওঁ। বৰাপানী নামৰ জেগা আছে। অহ গৰম দিনতে গৈছিলো মানে। গৰম দিনতে গৈছিলো মানে ইমানো ঠাণ্ডা নাছিল অলপ নৰ্মেল টাইপৰ ঠাণ্ডা আছিল।
অ অ অ আৰু তাৰে পৰা ক'বাত ফুৰিবলৈ গৈছা নেকি?
অ তাৰে পৰা গৈছিলো
লাটুমবাইৰ চাইডে গৈছিলো ফুৰিব গণে
লাটুম বাই
অ তোমাক আৰু বৰষুণ বৰষুণ দিয়া নাই আজি
বৰষুণ দিলে তোমাৰ এই বানপানী লাগি যায় গম পোৱা নে তুমি
অ অ বান
অ তোমাৰ তাতে বানপানী লাগে নে
অ লাগে আমাৰ ইয়াতেও লাগে
অ মানে এক মানে বানপানীটো কিয় লাগে তুমি বুজি পাইছানে
অ বানপানী এইকেইটা মানুহগিটা খাই কিনে কিবা প্লাষ্টিকৰ বটল চটল নালাত পেলাই দিয়ে ড্ৰেইনত পেলাই দিয়ে এইকেইটা জমা হৈ কিনা পানীটো যাব নোৱাৰে যে নালাৰ পৰা জমা হৈ যায় বটল চটল প্লাষ্টিক শ্লাষ্টিক সেইকেইটা সেইকাৰণে বানপানী কেইটা পানীকেইটা ওলাই যায়
হয় হয় হয় এই মানুহকেইটা অ গ্ৰ গাৰ্বেজ কেইটা চব নালাত পেলাই দিয়ে তোমাৰ উম উম আৰু তোমাৰ এই মেইনটেইন নকৰে না বস্তুকেইটাটো মানে অ তোমাৰ যেনেকে ওৱান ওৱান উৱকত মই টাইপিনি নালাটো চাব লাগে চাফ কৰিব লাগে এইবিলাক মানে মেইন্টেইন নহয় তোমাৰ এতিয়া অলপমান বৰষুণ দিলে তুমি বানপানী পাবা
অ হয়
এনে তুমি ক'ৰবাত বানপানীত, ফাঁচিছানে-
অ বানপানীত, মই ফাঁচিছো আগতে স্কুল টাইমত। হাতী, গাঁও স্কুল আছিল। তাতে যোৱা টাইমত বহুত বানপানী হৈছিল।
হয় মানে ভালো লাগে না নিজৰ ফ্ৰেণ্ডৰ লগত যাই পিনি
অ অ হয়
অ তোমাৰ এই তোমাৰ পুৰা পেঞ্চন ভিজি যায়
অ অ এইটো বানপানীত মই জিকি কিনা ভৰি চৰি ডুবাই কিনা মোৰ এলাৰ্জি হৈ গিছি
হয় নেকি অ এই তোমাৰ এই লেতেৰা পানী কেইটা আহে না নালা পানী আৰু বৰষুণ পানী মিক চৈ যে তোমাৰ সেইকাৰণে আৰু বানপানীত বহুত মানুহ অ আৰু বানপানী, তোমাৰ মানুহ বহুত মৰে না।
অ অ,
তোমাৰ যেনেকে তোমাৰ এই
এই অলপ দিনা আগৰ কথাই এটা
অ এটা ছোৱালী ছোৱালী অ ছোৱালী এটা সোমাই গৈছিল। অ ড্ৰেইনত, সোমাই গৈছিল এই তোমাৰ এইটো ক'ত হৈছিলে তোমাৰ এইটো ভাঙাঘৰ ছাইডে হৈছিল নেকি।
হয়।
ভাঙা ঘৰ ন ফেসি বাজাৰ চাইডে হৈছিলি তোমাৰ এইটো বস্তুটো- অ এই ছোৱালীটো পালিনে‌ আৰু
পাইছে চাগে।
অ এতিয়া ক'ত বাচিব চাগে।
অ অ নালা ড্ৰেইনত সোমাই গ'ল তাৰপিছত পানী মুখত সোমাই গৈছে চাগে, উশাহ লবা পাৰা নাই সেইকাৰণে
আৰু পানীৰতো বহুত দিছিলে তাত এদিনা বহুত পানী দিছিলে বাপ্পাও তোমাৰ এই তোমাৰ লখৰা চাইডে চ'ব ডুবি গৈছিল।
সেইকিতা
অঁ অঁ।
তুমি কেতিয়াবা ফঁচিছা নে?
অ মই ফাঁচিছো বাপ ৰে বাপ, মই কমচে কম অ আঠ ন' বাৰ ফাঁচিছো, ইমান বানপানীত ফাঁচিছো মানে। তোমাৰ এই বৰবাৰী, ছিক্স মাইলৰ পৰা বহুত বান, পানী লাগি যায়। গম পোৱা নে? ত' মই এদিন এনে যাই আছিলো অ এদিন এনে যাই আছিলো মই বাইক দি, মই ভাবিলো যাম নহ'ব,
হয়।
অঁ তোমাৰ কমচে কম আধা ঘণ্টা বৰষুণ, দিছিল।
অঁ।
বহুত বৰষুণ দিছিল সেইদিনা।
হয় হয়।
অ তোমাৰ এই বৰবাৰী লয়, ছিক্স মাইলৰ পৰা লয় ইমান যাম। ইমান যাম, মই আঠটা বজাত অফিচৰ পৰা ওলালো, আৰু মই ঘৰত পালোঁ তোমাৰ এটা বজাত।
এটা বজাত পাইছ অ। বাইক চাইক বিয়া হোৱা নাই নেকি, পানী সোমাই যোৱা নাই চাইলেনচাৰত?
মোৰ ইয়াত বৰবাৰীৰ পৰা ছিক্স মাইলতে ভাল গ'ল।
অঁ।
অ ভাল মানে পানীৰ পৰা ডুবি- ডুবি যাই আছে পুৰা।
অঁ।
অ যেনেকে ছিক্স মাইলৰ পালো, ব্ৰিজত তাত এটা বহুত পানী লাগে তোমাৰ।
অ হয় হয়।
তাতে যেনকে আৰু বাইকটো বন্ধ হ'ল মোৰ।
অ' তাৰ পিছত কি কৰলা বাইকটো?
চাইলেনচাৰ ওপৰত ভিতৰ পৰা পানী সোমাই গ'ল, তাৰপিছত মই কি কৰো, কি কৰো, কি কৰো এতিয়া মই ষ্টাৰ্টো কৰিব নোৱাৰো, তাৰ পিছত এনেঢাক কা চাবিটো বন্ধ কৰি'লো, ঢাককা মাৰিলো, ঢাকা মাৰি, মাৰি, মাৰি, মাৰি, মাৰি মানুহকেইটাক ইমান হেল্প কৰিছে মোৰ।
অঁ।
অ ওলোৱাতে অকমান হেল্প কৰিছে। তাৰপিছত মানে এই ৰেক্ক টিমো আহিছিলে। এই নাও লৈ। ছিক্স মালত, অঁ' এই ম তাৰপিছত মোক ওলালা মই তাৰপিছত আকৌ ধাক্কা মাৰি গ'লো। তাৰপিছত কলাকেত, পুৰবি এইবিলাক চব জেগাত পানীয়ে পানী তোমাৰ।
হয় হয়।
অ' বহুত টাইম লাগিল আহাতে মোৰ।
অ' তাৰপিছত বাইক টো কেনেকা ঠিক কৰিলা?
বাইকটো এতিয়া মোৰ এ বেছি একো হোৱা নাছিল। তোমাৰ এ ঠাণ্ডা হৈ গৈছিল।
অ ইঞ্জিন?
অ ইঞ্জিন টো ঠাণ্ডা হৈ গৈছিল, মানে পানীটো পায় আছিলে না বাৰে বাৰে তোমাৰ। আৰু তোমাৰ ইঞ্জিনটো গৰম হ'লে ভাল। অ' এতিয়া তোমাৰ এই গৰম ইজিন তুমি পানী দি থাকিলে ইঞ্জিন টো বেয়া হৈ যায়।
হয়, হয়।
অ'এইটো পানী পাই আছিলে সেইকাৰণে ইঞ্জিনটো বন্ধ হৈ গ'ল, তোমাৰ। সেইকাৰণে এই ৰা ৰাতিপুৱা অকণ চেষ্টা হ'ল, ৰাতিপুৱা মানে ষ্টাৰ্ট হোৱা নাছিল মই ভাবিলো বেয়া হ'ল নেকি। তাৰ পিছত অকমান এ ডাবুল ষ্টেন মাৰি কিক মাৰিলো। তেতিয়া ষ্টাৰ্ট হৈছে, অঁ। ষ্টাৰ্ট হৈছে, তেতিয়া কমচেকম আহ'। পাঁচ মিনিট মান চাৰ্ট থাকি দি মানে অকমান- ৰেচ দি পিনি গৰম কৰলো।
অঁ
অঁ ইঞ্জিনটো গৰম হ'ল, পাঁচ মিনিটমান এনে থাকিব দিলোঁ ষ্টাৰ্ট তাৰপিছত যাই পিনি ভাল হ'ল, অঁ। এবাৰতো বেয়াই হৈ গৈছিল বাইকটো। তোমাৰ এই বেটৰীত পানী সোমাই গৈছিল, বেটৰী- টো আকৌ চাৰ্জ দিবলৈ দিলো।
অ চচ দিব ক'ত গেৰেজত দিছা নেকি?
অ গেৰেজতে দিছো, তোমাৰ এই আমাৰ কাষতে গেৰেজ আছে তাতে দিছো। অ' তুমি এনেই খা ফাচিছা নে গাড়ী লৈ ক'তবা বানপানী।
অ মই ফাচিছো পুৰাণ বস্তিত।
অ' অ'
চাইলেনচাৰত পুৰা পানী সোমাই গৈছিল স্কুটিত, তাৰ পিছত ঠেলি ঘৰলৈ যেনে তেনে।
হয় হয়, অ' এনে আহিলে মানে ঠেলি ঠেলি।
অ' অ'
অঁ দিয়া দিয়া ৰাখোঁ দিয়া।
দিয়া ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিয়া,